অ
হেল্ল'
হেল্ল'
অ শুনিছে নে
অ শুনি পাই আছো তুমি শুনি পাইছানে
আহ কি কৰিছা
উম আছো এনে তুমি উম ভাত পানী খালা
খালে ভাত আপুনি খালে
হা খালো খাই বৈ এতিয়া গছৰ তলত বহি আছো ইমান গৰম ঘৰৰ ভিতৰত থাকিবই নোৱাৰি দেখোন ফেন চলালে গৰম গৰম বতাহ
গৰমো এনেকুৱা হৈছে নহয়
উম আমি বাৰু ঘৰৰ ভিতৰত আছো পথাৰ থকা কেইটাই কেনেকে আছে বা
সেয়ে এতিয়া পথাৰ আৰু এতিয়া থকা খিনিয়ে অলপ কষ্ট হৈছে এতিয়া আৰু
উম
ক'তো এনে ফুৰিবলে নাই নেকি ক'তো?
নাই যোৱা নাই ভাবিছোহে কেতিয়ালৈ যাও আৰু পইচা পাতি যোগাৰ হোৱা নাই। এজনী হলে এজনীও নহয় গোটেই কেইজনী হৈ লওক জুলাই লাষ্ট মানত যাম বুলি ভাবিছো আৰু খ
জুলাই লাষ্টত তোমাৰ অ ভ তোমালোক মন কৰা ন।
হে কি কৈছা?
মানে আগষ্ট মানত আৰু
অ তুমি ক নাই।
ওহু ,
তুমি ক'তো যোৱা নাই?
ন আমি পোন্ধৰ তাৰিখে তুমাৰ প্লানিং হৈয়ে আছে।
অ অ
আমাৰ টাৱাং তাৰপা যে আমি যাবা নেকি
এ ইমান দূৰত নাযাও নেকি অলপ ওচৰতে যাম বুলি ভাবিছো।
অ
এতিয়া পইচা পাতিও নাই যে।
হয় হয়।
দূৰত যোৱা বুলি ক'লে পইচা কেইটামানতো লাগিবই ন ওচৰত হলে বাৰু যি নহওক কম পইচাত, ঘূৰি আহিব পাৰিম এতিয়া দূৰত হলে আকৌ কেনেকে ঘূৰি আহিম। যাওঁতে লাগিব কিমাখিনি সময় আকৌ তাতে থাকি মেলি খোৱা লোৱা কিবা এটা ভাল লাগিলে, কিনিবলৈ মন যাব। তাৰ কাৰণে মানে এতিয়া ভবা নাই আৰু পইচা কেইটামান যোগাৰ হলেহে যাম বুলি ভাবিছো আৰু কম পইচাত যাবও নোৱাৰি দিয়াচোন।
হয় হয় অলপ পইচাত অলপ পইচাত যোগাৰ কৰি লওক। এনে এনে তাতে এনে গ'লে তো নহব হয়নে?
অ এনেই গলেও নহব কিবা এটা লবলৈ মন যাব, খাবলৈ মন যাব, আৰু এজেগাততো গৈ বোলে ঘূৰি আহিব মন নাযাব ন আৰু কৰবাত কৰ'বাত যাবলৈ মন যাব বোলে লগে কব ইফালে যাও বলা এইটো তেনেকে কৰোতেটো পইচা লাগিব নহয়।
তাকেই গৰমটো দিছে মান ফুৰিব ঠাণ্ডা জেগাতে ফুৰিব যায় ভাল হ'ব এতিয়া আৰু
অ ঠাণ্ডা জেগাতে যাব লাগিব আকৌ গৰম দিনটো চাই। বাকীতো অৰুণাচলতো যাব নোৱাৰি এতিয়া এফালে বানপানী ঠ'ঠ'
এতিয়া এই যে গমত আমি এয়া ক'তো ঘূৰিব নোৱাৰি এতিয়া আপুনি আৰু
উম! কৰ'বাত যোৱা বুলি ক'লে আৰু পইচাওতো মেইন আৰু
অলপ ৰখিবচোন দেই নেটৱৰ্কটো আপোনাৰ হেল্ল'
ঠিক হৈছে নে নেটৱৰ্কটো? হেল্ল' অ শুনিছো মাত নে মাতটো অলপ সৰু সৰুকে আহিছে আঁতৰৰ পৰা কোৱা নিচিনা। মোৰ মাতটো অ'
হেল্ল'
কোৱা।
বাকী খবৰ খাতি ঠিকেই? অ পাইছো পাইছো। বাকী খবৰ-খাতী ঠিকেই?
অ খবৰ খাতি আছো আৰু, ভাল বেয়া মাজতে। আৰু তোমাৰ, তোমাৰ ঘৰত কোন কোন আছে?
হে হে?
তোমাৰ ঘৰত কোন কোন আছে?
আমাৰ ঘৰত আছো আমি মা, মই, দেউতা।
উম তিনিজনেই?
আমি তিনিটায়ে। উম' এতিয়া আপোনালোকৰ নো
মই আছো, মোৰ ভন্টি আছে, দেউতা, মা।
উম' আৰু এনেই বাকী আপোনাৰ বেলেগ কথা, ধৰক বিজনেছ কৰিছে নে কিবা কিবি?
নাই কৰা নাই
মই এটা ভাবি থৈছো মানে এইবাৰ মানে পুখুৰী এটা খান্দিছো যে
অ অ'
তাতে মানে মীন, মীন পালন কৰিম বুলি ভাবিছো।
অঁ অঁ
তাত মানে মাছ এৰিম ধৰক আপোনাৰ এইটো, চন্দা মাছ এৰিম ধৰক। আৰু কিবা কিবি এৰিম আৰু, তাৰ ওপৰত আক ব্ৰইলাৰ ফাৰ্ম এখন খুলি দিম।
অ অ' ভালেই বাৰু।
তেতিয়া ভালে হ'ব ন বস্তু, তেতিয়া মানে যোনটো মানে ব্ৰইলাৰ যোনটো মানে ৱেস্ট হ'ব যে খিনি তা পানীতে পৰিব মাছে খাব তেতিয়া।
উম' ঠিকে ভাবিছা বাৰু, কৰিব পাৰা।
তাতো আকৌ গাহৰি কেইটামানো মানে কিনি থৈছো।
অ'।
মানে পুহিব দি থৈ দিছো আৰু।
উম এতিয়া গাহৰি অলপ ভালদৰে চাবা ইমান গৰম। ইমান বেমাৰো আহি আছে। গাহৰি পুহিলে মানে গৰম দিনত অলপ কষ্ট কৰিব লাগে আৰু যত্ন ল'ব লাগে। আছে ন গাহৰিৰ পৰা সাৱধান।
বেমাৰে পালে আমাৰে দিগদাৰ চুন ন।
অ' আৰু ইমান খিনি পইচা খৰচা কৰি আনিবা দানা-পানী খোৱা ন, কিবা এটা হ'লে নিজৰে লছ। গাহৰি এটো মানে অলপ কষ্টয়ে আৰু নিজে কষ্ট কৰিব লাগিব, তেতিয়াহে তুমি তাৰ ফল পাবা।
হয় হয়।
এফালে চাফ চিকুনৰ ফালৰ পৰাও চাব লাগিব। এফালে আকৌ গৰম
তাকে, এতিয়া বেমাৰ বহুত আহি আছে নহয়।
উম' বহুত গাহৰি বেমাৰ বহুত, বাৰু মাছৰ বাৰু ইমান তেনেকে টেনচন নাই ন। এতিয়া বাৰিষাৰে চিজন ইমান তেনেকে, খালি মাছ খিনি ওলাই যাব নোৱাৰাকে অলপ ভেটা দিব লাগিব।
হয় হয় সেইকাৰণে পুখুৰীটোৰ অকমান দৰকে খান্দিছো মানে, পানী ইমান ওৰলৈকে পোৱা নাই বাৰু এতিয়ালৈকে।
ৰ'দতটো দি দিছে নহয়, পানী মানে পানীয়ে পোৰা শুকাই গৈছে মানে পানী যে। এ গৰমটোতে মাত এতিয়া পানী খিনি এতিয়া মানে হেৰি কৰিব লগা হৈছে।
উম বেছি অ অ গছ পুলি থাকিলে মানে ভাল আৰু ন অকমান চাইয়া হৈ থাকে।
এতিয়া ইনতো চবেতিয়া গছনি কাটি কৰি এতিয়া মানে
অ বাৰু আমাৰ গাঁৱত বাৰু টেনচন নাই বাক- কি টাউন চহৰ বিলাকতহে বেছি টেনচন আৰু ইমান গৰম ক ৰাস্তা পদূলিও ওলাব নোৱাৰি ইমান গৰম ৰাস্তাৰ গছ গছনি কাটি শেষ কৰিছে ৰাস্তা। ৰাস্তাৰ কাৰণে ফ্লাই অভাৰ বনাওঁতে বনাওঁতে।
হয়।
তাকে আৰু কেতিয়ালৈ যাওঁ আৰু ফুৰিবলৈ?
জনাব মোক এবাৰ।
উম জনাম বাৰু এতিয়াও মানে কনফাৰ্ম হোৱা নাই কেতিয়া যাওঁ।
ভাবিহে আছো প্লেনিং কৰিয়ে আছো যোৱাহে হোৱা নাই।
আমাৰ পোন্ধৰ তাৰিখ মানে যাম আমি মানে। পুনৰজণে ভাবি থৈছিলে বস্তুটো আৰু।
যোৱা ঘূৰি আহা চাই আহা। আহ তুমি যাবা তাৰ পিছত আমাক কবা আহি বোলে জেগাখন ভাল নে বেয়া। আমাৰ ছোৱালীৰ কাৰণে ভাল হয় নে নহয়। এয়া ছোৱালী বুলি কলে ওলাই যাবলৈ অলপ ভয় আৰু ন ৰিকছ্
হয় বাকী আপোনালোকৰ ঘৰ কত নো এনেই‌? আপোনাৰ ঘৰ ক'ত তেই?
মোৰ ঘৰ তেজপুৰ। তোমাৰ?
তেজপুৰ নেকি আমাৰ তেজপুৰতেই
অ অ ঠিকেই
হেল্ল'
অ
আপোনা তেজপুৰ কোন জেগা?
তেজপুৰৰ ওচৰতেই টাউনতেই। তোমাৰ?
এ ত্ৰিবিতিত কি বুলি পেলাইছে গে ন
অ তোমাৰ
আমাৰ ইয়া তেজপুৰত আমাৰ গৰৈমাৰি গৰৈমাৰী
অ
তেজপুৰ গৈ থাকো চেণ্টাৰত
উম ঠিকে আছে।
বাকীবিলাক গৈছে নাই ফুৰিব কাৰণে উম গৰম সিপিনে ফুৰিব গৈছে ন অগ্নিগড়ফালে।
নাই তেনেকে যোৱা নাই যাম বুলি ভাবোহে যোৱাই নহয় সেই চাইডে
আমি ইফালে গৈছো আপোনাৰ জাহাজ ঘাট হেল্ল'
অ তোমাৰ মানে মাতটো কম কমকৈ আহি আছে কিবা আঁতৰৰ পৰা কোৱা নিচিনা লাগিছে নেটৱৰ্ক নাই নেকি?
নেটৱৰ্কৰে প্ৰব্লেম এতিয়া আহিছে নে হেল্ল
অহ, এতিয়া আহিছে মানে মাততো বহুত আঁতৰৰ পৰা কোৱা -কোৱা নিচিনা লাগি আছে।
অহ, নেটৱৰ্ক হয়', হয় ', মানে অলপ প্ৰব্লেম দি আছে টো
ক'বাত গৈ আছা নেকি কিবা আৱাচ আহি আছে?
বজাই দি আছে যদি ওপৰত আছে বিল্ডিঙৰ ওপৰত।
অ', অ',
এইয়া ওচৰতে মানে বিলডিং এটা আছে তাতে আহিছো মানে।
উম, উম, উম
বাকী খবৰ ভালেই?
খবৰ ভালেই আৰু।
আৰু এটা মানে বিজনেছ এটা আছে মানে ঘৰতে বহিও কৰিব পৰা মানে হি মানে সেইটো বিজনেছ কৰিলে ভালে আছিলে।
উম এনে কেনেকুৱা বিজনেচ বাৰু আমাৰ কাৰণে।
নাই আপোনালোকল কাৰণে ভালেই হ'ব মানে এইটো। ধৰক আপুনি। এতিয়া মানে আপোনাৰ খালি বস্তুটো খালি কিনিব লাগে বাকী আপোনাৰ পানীটোতো আপোনাৰ নি চবটো আপোনাৰ নি নি নিজে। হয়নে।
উম।
পানীটো অপোনাৰ পইচা নাযায় মাত্ৰ বস্তুখিনি কিনোতে আপোনাৰ পইচা যাব আৰু যি। লিকুইড চিষ্টেম আহিব বস্তুটো।
উম।
তাত আপুনি বিশ লিটাৰ বা ত্ৰিশ লিটাৰ পানীত তাত ধৰক আপুনি তাত দেৰ দুশ এ মাইল বা প্ৰায়।
এশ এমেল এটা পানীত দি দিলেই হ'ল বছ।
অ', এইটো মানে কেনেকে চাপ্লাই কৰিম মানে পানীটো কেনেকে কি কৰিম?
পানীটো মানে আপোনাৰ এইটো আপুনি বস্তু বনাব লাগিব ধৰক আপোনাৰ এইটো হেন হেণ্ড চেনিটাইজাৰ। পাৰফিউম মানে সেইবিলাক আৰু কেমিকেল আহিব আপোনাৰ তাত কেমিকেল আহি পেলাই তাত ঢালিব লাগে মানে।
অ', সেইটো নিজে কিনিব লাগিব?
হয়', হয়', আপুনিতো বস্তুখিনি নিজে খাই পানীটো আপোনাৰ নিজৰ ঘৰৰে হয় ন' বছ।
অ', অ',
পানটো যদি কিনিব লগা হয় তেতিয়া আপোনাৰ বেছি খৰচ হৈ যাব তেতিয়া আৰু।
উম, তেনেকেতো তো এইটো শিকিব লাগিব চাগৈ
শিকিব মানে আপুনি আপুনি ইমান বেছি হেৰি কৰিব নালাগে আপুনি হে হেৰি চাই লব আছে নহয় ইউটিউব।।
অ', অ', ইউটিউবতো পাম ন'।
আপুনি তাতো চাব পাৰিব ইউটিউবতো বহুত খিনি বস্তু পাৰে আজিকালি।
অহ, পাৰি বাৰু হ'লেও ইউটিউবত মানে অলপ -অলপকে দেখাইতো মানে ডাইৰেক্ট কচিং চেণ্টাৰত গ'লে মানে ভাল আৰু শিকাই নিজে চাই মেলি কৰাটো। ভাল মানুহৰ পৰা শিকাতো আৰু জনা মানুহৰ পৰা। মানে ইউটিউবৰ মানে অলপ -অলপ আহে যে। হেল্ল',
হেল্ল', শুনিছেনে?
অ', অ', শুনিছো।
কওঁক আৰু।
হ'ব দিয়া নহ'লে তুমি মোক পাৰ্চনেলকে কল কৰিবা।
অ', অ', দিয়ক ঠিক আছে হ'ব দিয়ক -হ'ব দিয়ক মই আপোনাক কল কৰিম দিয়ক ঠিক আছে নহ'।